অ' শুনিছা ন ভালকে।
অ' শুনিছোঁ দিয়া।
আজি নেটৱৰ্কৰ কাৰণে ভালদৰে কথাই পাতিব পৰা নাই। তোমাক মই তেতিয়া কথা পাতি আছিলো খালো, খালো, নাই নাই নাই মই ভাত খোৱা নাই, মই ভাত বনাই মেলি এই মাত্ৰ আহিলোঁ।
অ' আচ্ছা।
ফ্ৰী হৈ লৈছো বোলো অকনমান দেৰি কথা পাতো তোমাৰ লগত আৰু পিছত আৰু খাম আৰু আজি অলপ দেৰিকে সুখ উম কোৱা অ নহয় বিয়েত চি চিটো বেলেগ ভি এল চি চি ৱেল চাইঞ্চ টো বেলেগ হা। এই ভি এল চি চি
এ যদি তুমি ভি এল চি চি টোৱে ইউজ কৰি আছা ত' এইটো ৱেল চে তো কিয় কৰিছা?
নহয় মই ভি এল চি চি ইউজ কৰা নাই, মই আগতে ভি এল চি চিৰ বস্তু ইউজ কৰাই নাই। মই খালি বি মানে মোৰ যে তুমি বাইদেউ এগৰাকী চিনি পোৱা চাগে ন অনুপমা বাইদেউ কিন্তু এতিয়া নাই বাইদেউ গৰাকী ঢুকালে। এই বাইদেউ গৰাকীয়ে তাৰ মানে এই সেয়াটোত সোমাইছিল বি এল চি চি ৱেল চাইন্স দেই। তেতিয়া মোক সেই বাইদেউ গৰাকীয়ে কৈছিলে যে জুৰি ইয়াৰে বস্তু ইউজ কৰি চোৱাচোন বহুত ভাল তাৰপিছত মই সেই হ'ব দিয়ক বাইদেউ তেতিয়া মই ডেইলি ক্ৰিম যোনটো টো ভি এল চি চি ৱেল চাইঞ্চৰ ল' ক্ৰীম যোনটো সেইটো ভি এল চি চি ৱেল চাইন্সৰ ল' আৰু তোমাৰ এটা ভিটামিন ডি থ্ৰী এটা কেপচুল আহে হা আৰু কেলচিয়াম শুনি আছা।
সেইকেইটা তুমি মানে খোৱা সেই কেপচুলকেইটা খাব লাগে।
অ' সেইটো ডেইলি এটা এটা খাব লাগে কেলচিয়াম টেবলেট হয়। আৰু ডি থ্ৰী কেলচিয়াম প্লাছ ডি থ্ৰী সেই সেইটোও লও এই তিনিটা বস্তু মই বি এল চি চি ৱেল চাইঞ্চৰ লওঁ আৰু মোক ইমান মানে একো মানে সেয়া নহয় সেইটোয়ে মোৰ মানে একদম ধুনীয়াকে শ্বুট কৰিছে
অ ভালেই দিয়া
উম সেইটোৱে সেইকাৰণে মই ইউজ কৰো। বেলেগ আৰু একো ইউজ নকৰো আৰু চা মই ফেচ ওৱাচ চো বি এল চি চি ৱেল চাইঞ্চৰে লও।
অ
প্ৰডাক্ত কেইটা অলপ দাম মি কিন্তু কথা হ'ল মই অকলে ইউজ কৰো ন মোৰ এ মানে দুমাহ গুচি যায় ক্ৰীম এটাই আ আ আৰু এইটো মানে চানস্কিনটো নহয় অকমান যদি কম সেয়া না মানে মইটো ফিফটি ফিফটি এচ পি এফৰ লগাও কিন্তু সৰু ল'ৰা-ছোৱালীৰ কাৰনে থাৰ থাৰ্টিয়েই হৈ যায় ন সেই থাৰ্টিৰেটো মোৰ ল'ৰায়ো লগাব পাৰে।
অ ভালেই দিয়া।
উম সেইটোয়ে কৰো আৰু বা
লও ফিফটিটোৱে আমি দুটাই ইউজ কৰো মই আৰু মোৰ লৰাইহে ইউজ কৰো।
অ এতিয়াতো আমাক ফিফটিয়ে লাগে দিয়াচোন ফিফটি
অ নোৱাৰি কাৰণ আমাৰ যিটো চান এতিয়া ৰদৰ প্ৰখৰ ৰ'দ আমাক এছ পি এফ ফিফটিয়েই লাগিব।
অ আমাক এছ পি এফ ফিফটিয়ে লাগিব আৰু হ'ল মইতো ইভেন সেয়াতো লগাও হাততো লগাও ডিঙি আৰু মুখতটো লগাওৱে অকণমান যোনবিলাক এক্সপ'জ এৰিয়া মই চবতে লগাও। ওলাই থাকে উম, ৰ'দত ওলাই থাকে। থাকে সেইখিনি ঠাইত মই লগাওৱে। মোৰ বেছি ৰ'দত থকা নহয় দিয়াচোন। কিন্তু মইতো অফিচত গৈ ভিতৰতে সোমাই থাকো। কিন্তু সেই তথাপিও এটা যোনটো ফাইভ আহে এ গৰমৰ সেইটোৰ পৰাও তোমাৰ চান টেনিং হয়।
টেনিং হয় উম।
উম জ্ঞানৰ যে ইমান টেনিং হৈছে সি যে ৰ'দত খেলিব যায়। সি ৰ'দত বাস্কেটবল খেলে, এন চি চি কৰে, স্কুলতো এনেকে ৰ'দত ঘূৰে। তাৰ সি গোটেই ক'লা পৰি গৈছে টেনিং হৈ গৈছে তাৰ। তাৰপিছত উম তাৰপিছত মোক অঞ্জুৱে এটা লিংক দিলে যে, ঘৰ চপৰ যে এহ সেয়াতো এ চফ আৰু চাবোন আৰু তোমাৰ ফেচ ৱাছ। এটা আছে দুইটা ক কৈছিলে তাৰ পিছতে তাই মোক লিংকটো দিছিলে মই অৰ্ডাৰ কৰিছো ৰবা। তাই কৈছে এইটো কিন্তু আমাৰ পুপুৰু হৈছিলে পুপুৰু বহুত ভাল পাইছে। মই বোলো দিয়াচোন ট্ৰাই কৰিম। কিন্তু মই এবাৰ দুবাৰ ঘৰ চপৰ চাবোনটো ইউজ কৰিলো তাক দিছিলো। কিন্তু ভালে আছিলে সেইটো বেয়া নাছিলে। কিন্তু ফেচৱাছটো মই এইবাৰ ফেচ ৱাছ উম ফেচ ৱাচ আৰু চাবোনটো মই আনিব দিছো ৰবা।
অ আমাৰ ওপৰৰ ভাড়া আমাৰ ওপৰৰ ভাড়া ঘৰৰ ছোৱালীজনী
উম।
তাইও মোক কৈছে এইটো এটা আনি ল'বচোন খুৰী, মই কৈছোঁ এ মোক নালাগে দিয়া তাই কিন্তু লগাই।
অ নহয় আমাক নালাগে তোমাৰ ট্ৰেইনিং হোৱা নাই ন মোৰো ট্ৰেইনিং হোৱা নাই ন।
অহ এই যোনবোৰ মানে বাহিৰত বেছিকে থাকে ন সিহঁতি।
অঁ অঁ যোন-যাৰ একদম মানে টেনিং হৈ ক'লা পৰি গৈছে আৰু। সিহঁতি ইউজ কৰক আমাৰতো নহয় দেচোন টেনিং ইমান।
আৰু স্কুলততো সিহঁতি ওলাবই লাগিব, খেলিবই লাগিব।
লাগিবই লাগিব আৰু এইখিনি সময়ততো কষ্ট কৰিবই লাগিব ন? মই সেইকাৰণে কৈছো কোনো সেই দিয়া এইটো আৰু তোমাৰ লাইফ টাইম প্ৰব্লেম নহয় ন।
নহয় নহয়।
উম সেইটো কাৰণেহে মানে চবে লগ পালে কয়, এ তুমি ইমান কিয় ক'লা পৰিছা? ইমান কিয় কলা পৰিছা? টা বেয়া লাগে বোলে সেইকাৰণে।
তুমি এটা কাম কৰিব পাৰা, তুমি তাক শি টো লঙৰ পানী নাখায় ন?
নাখায়।
নাখায় ন! আৰু মানে সেইটো দি ভিতৰৰ পৰা পোৰা চাফা কৰি দিয়ে। অঁ মই উতলা গৰম পানীত লং নটামান ভিজাই পেলাই থৈ দিওঁ। আৰু খাই দিও। আকৌ যদি সেইখিনি পানী শেষ হৈ যায় সেই লংকেইটাৰ ওপৰতে পেলাই নিদিও তিনিবাৰ চাৰিবাৰ পাঁচবাৰ মান যেতিয়া মই ব্যৱহাৰ কৰি লওঁ তাৰ পাছতহে সেইখিনি মই লং পেলাই দিওঁ, আৰু ইমান উপকাৰ কৰে আমাৰ হাওঁফাও ক্লিয়াৰ কৰে লঙৰ পানী দি।
অঁ মই এনেই লওঁ খাওঁ। লং খাও কিন্তু লঙৰ পানী চানী এইবিলাক কৰিবলৈ সময়ো নাপাও ন।
অঁ নহয় তুমি যোনটো স্প্ৰে বটল হয় তোমাৰ মুখত স্প্ৰে কৰা
মই স্প্ৰে নকৰোৱে মই মই গোলাপ জলটো অকমান কেতিয়াবা লগাও আৰু কিন্তু মই সেই এনেই ধৰা ফেচপেক চেচপেক ঘৰুৱা ফেচ পেক তোমাৰ এ বেচন, কফি, দৈ সেনেকে মিলাই পেলাই এ ফেচ পেক বনাও আৰু, ফেচ পেক বনাই পেলাই কেতিয়াবা লগ লগ লগাও আৰু মোক সেইটোতো অকমান চাফা হয় ন মোৰ, টেৰ্ণিং নাই মোৰতো তুমি দেখিছাই মোৰ টেনিং নাই কিন্তু মানে সেই আৰু সেইখিনিয়ে কৰো আৰু। মোক কালি এটা চলিউচন লাগে তুমি যদি যদি জানা, মোৰ মানে এইয়া হাতত হাতৰ চফ্টনেচটো আনিবৰ কাৰণে।
হাতৰ ছফ্টনেচটো অ মানে তলুৱাৰ?
তলুৱাৰ অহ।
তুমি যেতিয়া মানে অকমান সেয়া ড্ৰাই হৈ যোৱা যেন পোৱা
উম।
নিমখ যে নিমখ
উম।
নিমখ ধুনীয়াকে হাতত স্ক্ৰাব কৰিবাচোন মানে উপৰে তলে একদম যেনেকে হাত
আকৌ দেখোন কয় নিমখ এনে চেনি দে কৰিব লাগে বুলি।
চেনি দি কৰি চাবা। আগে নিমখ দি কৰি চোৱাচোন কাৰণ চেনিটোতো অকনমান গলিবলে টাইম লাগিব ন।
টাইম লাগে অ।
যদি তুমি চেনিটো মিক্সিত মাৰি পেলাই গুড়া কৰি থোৱা তেতিয়া তোমাৰ কথা নাই কিন্তু যদি তুমি নোৱাৰা তেনেহলে এ একদম গুড়া নিমখটো যে।
উম
একদম নিমখটো হাতত ল'বা অকনমান পানী দি তিয়াই ল'বা শাকখন তাৰ পাছত গোটেই শাকখন যেনেকে ফে তোমাৰ হেণ্ড ৱাছ কৰা। সেনেকে তুমি
মই কৰিছিলো মই কি কৰিছিলো জানা মই নিমখ নহয় মই তাৰ মানে গুগলত চাৰ্চ কৰি চাইছিলো যে মোৰ টো এটা প্ৰব্লেম হে মানে অকমান বেছি বেছি ৰাফনেছ এটা আছে আগতকে কমিছে কিন্তু বহুত আছে সেইটো কাৰণে মই কি কৰিম কাৰণ কামটোতো ঘৰৰ কৰিবই লাগিব ন বাচনতো ধুবই লাগিব ঘৰ সাড়া মোচা কৰিবই লাগিব এইটো কাম নকৰাকে তো হাতখন থব নোৱাৰো তাৰ পিছত মই কি কৰিলো জানা এয়া গ্লিচাৰিন
অ
চেনি আৰু অকণমান এলমণ্ড অইল মিলালো মানে মই পাইছিলো আৰু সেইটো গুগলত মিলালো মিলাই পেলাই ন উম মিলাই পেলাই অলপ দেৰি থৈ দিলো যেতিয়ালৈকে অকমান চেনি খিনি অকমান মানে গলি নাযায় তাৰপিছত থৈ দিয়া পিছত মই সেইখিনিৰে কৰিলোঁ কিন্তু সেইখিনি সময়ত বৰ ধুনীয়া কোমল হয়
উম
পৰি থকা সময়খিনি বৰ ধুনীয়া কোমল হয় ধুই থোৱাৰ পিছতো বহুত দেৰি পিছতো কোমল হৈ থাকে কিন্তু এই অলপ পিছতে আকৌ ৰাফনেচটো আহি যায় মইশ্বাৰইজাৰ লগাব লাগে চাগে ন
হয় অ কৰাৰ পাছতে তুমি ডাইৰেক্ট মই এটা মানে তোমাক অচ কোমল কৰি ৰখা মইশ্বাৰাইজাৰ লগাবই লাগিব
অ সেইটো মই মইশ্বৰাইজাৰ এটা আনিব লাগিব এতিয়া বৰ্তমান মোৰ মইশ্বৰাইজাৰ নাই সৰু কিবা এটা কিনি ললেও হ'ব ন
কিন্তু গ্লেচাৰিনটো একদম কেতিয়াও নেৰিবা গ্লেচাৰিন এনেকুৱা আমাক সহায় কৰে মানে আমাৰ চালখন কোমলতা সদায় থাকে সেইটো একমাত্ৰ এই গ্লিচাৰিনৰ কাৰণে
উম গ্লিচাৰিন টো ভাল বস্তু দেই মোৰ আছে গ্লিচাৰিন থাকে বাৰু গ্লিচাৰিন
মোৰ কেতিয়াবা যদি একো ক্ৰীম নাথাকে মই গ্লিচাৰিন অকমান হাতত সানি পেলাই যাওঁ তুমি অকল যদি গ্লিচাৰিনো লগোৱা তুমি যদি নিজে
কিন্তু তেতিয়া দেখোন অকমান আঠা আঠা ভাৱ হয় দেখোন অকল গ্লীচাৰীন সানিলে
জানো আঠা আঠা ভাৱ হয় অকমান দেৰি কাৰণে আঠা এটা ভাৱ হ'ব তাৰ পাছত ধুনীয়া হৈ যায়
অ মই অকল লগালে মানে মই অকল লগাইয়ো চাইছো কিন্তু মোৰ তেতিয়া আঠা আঠা ভাৱ হয় ন তেতিয়া কিবা এটা হাতখন মানে আনি দি ফিল এটা হৈ থাকে আৰু
অঁ
সেইটো উম
গ্লিচাৰিনৰ সমান ভাল বস্তু নাই
পেলাই হে নেকিও।
একদম লগাবা, এইটো মানে বহুত উপকাৰী হয়। হাজাৰ কিনা ব স্তুও তুমি গ্লিচাৰিনটো লগাবাচোন খুব ভাল।
উম, গ্লিচাৰিনটো ভাল মই সেইটো জানো। এতিয়া মই সেইটো যে বনাইছিলো মোৰ সেইটো এতিয়াও আছে, মই অকমান বেছিকেই বনাইছিলো। ফ্ৰিজত থৈ দিছো, এতিয়াও আছে সেইটো আৰু যেতিয়াই মানে অকমান মোৰ কাম বন চব হৈ যায়, হৈ যোৱাৰ মই সেইখিনি অকমান হাতখন মোহাৰি মোহাৰি মোহাৰি লগাও। লগাৰ পিছত এনেই নৰ্মেল পানীৰে ধুই পেলাই মই সেয়া কৰিব যাওঁ। উম, গা পা ধুই দিওঁ আৰু উম কফি।
কফি অঁ কফিও তুমি অকণমান গ্লিচাৰিন দি হাতত সানিবাচোন।
অঁ, তেতিয়াও ভাল হয় নেকি?
অঁ এতিয়াও ভাল হয় তুমি ধুনীয়াকে খালি যেনেকে হেণ্ড ৱাছ কৰা, চফটনেচ ক্ষেত্ৰত, উম মানে অলপ স্ক্ৰাব কৰিবা উম।
উম, কৰি চাম ৰবা মই।
কৰিবাচোন আৰু প্ৰথমতে নিমখেদি কৰি চাবা।
অঁ। মোৰ যোনখিনি চেনিৰে বনাই থোৱা আছে, তাতে অলপ নিমখো দি দিব পাৰো।
অঁ, দিব পাৰা।
অঁ তাতে অলপ নিমখো দি দিম। কাৰণ মোৰ চেনী গ্লিচাৰিন এলমণ্ড অইল বনাই থোৱা আছে অকণমান। মই তাকে ভাবি আছোঁ, তোমাক সুধো তুমি যে তুমি যে কোৱা ভেচলিন লগোৱা ক'ত ভেচলিন লগোৱা?
মই পাঁচ টকা দামী ভেচলিনটো ভৰি হাত চবতে লগাওঁ।
অঁ সেইটোৰে কি কৰে? সেইটোয়ে চফ নিছানে ন।
অঁ আৰু একদম ধুনীয়াকে যিবোৰ তোমাৰ শুকান চাল, সেয়াও একদম ধুনীয়া
তেনেহলে এটা কাম কৰিব পাৰোঁ ন, এইখিনি স্কাবিং যে কৰো স্কাবিং কৰি উঠি ভেচিন টোও সানি থ'ব পাৰো।
ভেচলিনটো সানি থব পাৰে একদম মানে পাতলকে।
অঁ।
ভেচলিনৰ সমান একো উপকাৰী নাই। উম
অঁ। নাই মই সেইটোয়ে কৰিব লাগিব তেনেহ'লে, ভেচলিন এটাই নহ'লে মানে কি জানা আৰু মই অফিচত এনি টাইম এচিৰ ভিতৰত থাকো ন, মোৰ হাতখন লাফ হৈ যায়।
ৰাফ হৈ যায় আৰু ড্ৰাই হৈ যায়।
ড্ৰাই হৈ যায়, শুকান হৈ যায় সেইটো তেতিয়া গম পাৰো আৰু যে নাই মানে আৰু তেতিয়া কি হয় জানা তোমাৰ বেছি যদি এচিৰ ভিতৰতো থকা তোমাৰ পানী খাব মন নাযায়। পিয়াহ নালাগে, পানীটোতো মেইন ন, পানী টো জবৰদস্তি খোৱাৰ নি চিনা লাগে তেতিয়া পানীতো মইতো ভাবো এৰা মই দেখোন পানীয়ে খোৱা নাই, তাৰপিছত মই খাওঁ পানীতো। কিন্তু পিয়াহটো নালাগে কিন্তু সেই তোমাৰ এচিৰ ভিতৰত থকাৰ কাৰণে সেইটো প্ৰব্লেম হয়, হাত জিভা শুকাই যায় বেছি সেয়া হৈ যায় আৰু নললেও নহয়।
নল'লেও নহয়, সেইকাৰণে তুমি এচি ল'লেও আগতে নিজৰ ভৰি খিনিত অ' এটা মইশাৰইজাৰ লগাই ল'বা, লগাই পেলাই এ চিৰ ভিতৰত থাকিবা।
তাকেইটো। এতিয়া গৰমৰ কাৰণে বেছি কিবা কিবি লগাবও মন নাযায় ন হাতৰে ভৰিয়ে গাই চাই।
এটা কাম কৰিব পাৰা তুমি কেষ্টৰ অইল যে কেষ্টৰ অইল।
অ' কেষ্টৰ অইল আছে অ'।
কেষ্টৰ অইল লগাবাচোন ইমান ভাল কেষ্টৰ অইল। ইমান মিহি কৰি দিব নহয় তোমাৰ ছাল।
কিন্তু কেষ্টৰ অইলটো অকলে লগাব নোৱাৰি ন, কেষ্টৰ অইল টো আঠা আঠা ন।
তুমি কেষ্টৰ অইল যদি দুই টুপ লৈছা তাৰ লগত নাৰিকল তেল বা অ' সেইটো তেল এলমণ্ডঅইল অ' সেইটো লগ